হেলৌ! অঁ নমস্কাৰ।
নমস্কাৰ নমস্কাৰ দাদা।
নমস্কাৰ জনালো আপোনাক আহ এনে আমি- এ কি বিষয় লৈ কথা পাতিম আপুনি অকমান কৈ দিবা নেকি?
হয় আমি এতিয়া?
অ-
আমাৰ বৰ্তমান যুগত চলি থকা আমাত- টেকন'লজী
অঁ হয়
কি যে- কিমান আমাৰ টেকনলজি আগবাঢ়ি গল আগৰ দিনতকৈ- আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকৈ হল- তাৰ বিষয়ে আপুনি কিবা অলপ জনাব-
অঁ অঁ হয়ঁ হয় মই টেকনলজি বুলি কলে মই আপোনাক আহ ভালকেতো কব নোৱাৰিম। তথাপিও মই যি পাৰে আপোনাৰ আগত কম আৰু ন।
হয় ঠিক আছে।
আহঁ টেকনলজি বুলি। ক'লে আগতে আমি মই বেংকৰ পৰা কম আৰু ন। আগতে আমি বেংক অঁ বেংকত লাইন ধৰি থাকি বা লাগা হৈছিল ন। পইচা ওলোৱা বা পইচা- সোমোৱাৰ বাবে আমি আহ বেংকত লাইন দি থাকবা লগা হৈছিল। আঁ পিছত আহ- এইগিলা নোহোৱা হল কাৰণ টেকনলজি আগবাঢ়িল নহয় আহ। টেকনলজী- আগবঢ়াৰ ক্ষেত্ৰত এই বেংকৰ ক্ষেত্ৰত মই ক'বা পাৰিম আপোনাক যিহে। তো এতিয়া আমি মোবাইলৰ মোবাইলৰ পৰাই আঁ পইচা- ওলোৱা বা পইচা পঠাবা পাৰা হৈছে ন। অঁ পঠোৱা হৈছে ন এইটো কাৰণে আমি বেংকত- আঁ লাইন ধৰি থাকব নালাগে আৰু এইটো এটা টেকনলজি হ'ল আৰু- দ্বিতীয়টো দ্বিতীয়টো অঁ টেকনলজি হ'ল আমাৰ এ টি এম।
হয়।
শুনা পাইছে ন আপুনি আঁ আমি এ টি এম আঁ এ- টিমত আমি পইচা ওলাব পাৰা হৈছে ন আগৰ দিনত আমি বেং- কত আঁ কাগজ লিখিকিনি দিলেই পইচা- দিয়া বা থোৱা থবা পাৰা আছিল- এতিয়া আমি এ এ টি এমৰ দ্বাৰা দি ডাইৰেক্ট পইচা ওলাব পৰা হৈছে। আৰু নেক্সট্ টেক্সট নলেজি আগবঢ়াৰ কথা কব গ'লে আমি আগতে চিঠি পঠাও আছিল ন।
হয়ঁ!
এ এনেকুৱাতো ফোন বা মোবাইল ফোন এ এনেকুৱা নাছিল আ আ। দূৰৰ আহ থকা মানুহক আমি- যদি খবৰ ল ল'ব লগা হয় আৰু- যদি ইয়াৰ পৰা যদি খবৰ আহিবা লগা থাকে আমি চিঠিৰ- দ্বাৰাইদি আহ এইগিলা কাম কৰা হৈছিল এ। কিন্তু এ আজিৰ তাৰিখত বা এইটো সময়ৰ আহ টেক্নলজি টেক্নলজি আগবাঢ়াৰ কাৰণে আমি এতিয়া মোবাইল ফোনেদি অ তাক খবৰ লবা পাৰা বা খবৰ দিবা পাৰা হৈছি, এইটো এটা টেক্নলজি হ'ল। আৰু তৃথিয়তো মই কব অ ক'বা পাৰিম আপোনাৰ আগত আহ আগতে আমি কি হাহ আগতে আমি আহ ক'তবা যদি যাবা লাগে অ লাইন ধৰি আহ যদি ট্ৰেইনত আহ ট্ৰেইনত যাত্ৰা কৰ্বা লাগে আমি লাইন ধৰি টিকিট টিকিট কাটবা লাগিছিল। অ বৰ্তমান সময়ত আমি মোবাইলৰ দ্বাৰা দি আহ টিকিট কাটবা পাৰো আৰু এইটো কৰণ আমাৰ এ টেক্নলজি আগবাঢ়া বুলি আমি কব পাৰো আৰু। আপুনি অলপ কৈ দিয়ক।
হয়। আহ বহুত ধন্যবাদ আপুনি বহুতখিনি কথা মোক জনালে তাৰে কাৰণে বহুত বহুত ধন্যবাদ। এতা তেনেকৈ আমাৰ আগৰ দিনতকে বহুত উন্নতি হৈ যাই আছে টেক্নলজিৰ বিষয়ে। এ আগতে যেনেকুৱা আমি এ নাঙলেৰে হাল বাইছিলো ঠিক এতিয়া আমিৰ আমাক ট্ৰেক্টৰেৰেৰে হাল বোৱা দেখি দেখিবলৈ পাওঁ, ট্ৰেক্টৰে মা টি তনা দে দেখিবলৈ পাওঁ, ট্ৰেক্টৰেৰে মৰণা মাৰা আমি দেখিবলৈ পাও। আগতে এ গৰুৰে মৰণা মাৰিছিল আৰু মানুহে কাটিছিল কাচিলৈ যাৰ ফলত বহু দিন লাগিছিল বহু সময় লাগিছিল।
অ হয়।
কিন্তু আজিৰ দিনত মেচিন ওলাল টেক্নলজি ওলাৰ তাৰদৰে একদিনতে পোন্দৰ বিখা বিছ বিখা একদিনতে কাটিব পাৰে আজিৰ দিনত আৰু
অ হয়।
মৰণা মাৰা ক্ষেত মৰণা মাৰাৰ ক্ষেত্ৰতো একদিনতে আমাৰ যিমানখিনিত ধান না থাকক সিমানখিনি এক দিনতে আমাৰ খুব কম স ময়তে মৰণা মাৰা হোৱাই যোৱাটো দেখা পাও।
অ হয়।
হয় আৰু আগৰ দিনত এনেকৈ যে গৰুৰে ঘূৰি-ঘূৰি চ তালত ঘূৰি-ঘূৰি মৰণা মাৰিছিল আৰু ৰাতি হৈ যায় ৰাতি হলেও কিছুমানে লেম লৈ পিনে বা চাকি জ্বলোৱাই
উম।
পাইছিলো কিন্তু আজিৰ যুগত তেনেকুৱা নাই। খুব কম সময়ৰ ভিতৰতে সেই মৰণা মাৰা বস্থাটো বহুত কম সময়তে আমি হোৱাটো দেখিবলৈ পাওঁ, আৰু বহুত উন্নত ফালে যোৱাটো আমি খি দেখিয়ে দেখি পোৱাই দেখি পোৱাই পাই আছে আগবাঢ়ি আছে আজিৰ দিনত।
আগবাঢ়ি আছো অ উম হয়। আগতে আমি আহ স্কুল কলেজ আহ স্কুল কলেজ পঢ়া সময়তো আমাৰ এৰিয়াত বা এইটো আহ পুৰণা যুগত মানে কিছু অ কাৰেণ চাৰেন নাছিল ন এতিয়া আহ চুলি কেইটা আহ বহুত সহজতে পঢ়ব পৰা হৈছি কাৰণ গৰমৰ দিনত ইয়াতে ফেন চলাব পাৰছি। এইটো কাৰণে এ চলিকেইটা অলপ ভাল লগা হৈছে আৰু আহ পৰাৰ অসুবিধা হোৱা নাই। এইটো এটা টেকনলজি বুলি আমি ধৰব পাৰে। আৰু বহুত এনেকুৱা উন্নত কাম এ কৰবা পাৰে আৰু টেকনলজি টেকনলজি দ্বাৰাই দি আ
হয়।
আপুনি এনেই কি টেকনলজি ইউজ কৰি আছে বৰ্তমান?
বৰ্তমানতো এ আমি মোবাইলটোতো চবৰে এতিয়া হৈ গৈছে। উম মোবেল হৈ গৈছে আৰু ইফালে গাড়ী ডাঙৰ অ বিলাক বিলাক সেই গাড়ীবোৰ বহুত টেকনলজি হৈ গৈছে আৰু আমাৰ গাঁৱলীয়া অঞ্চলত
এনেই আপুনি উম। হয় এইটো হয়, মই আপোনাক আৰু এটা কথা সুধিম আ আপোনাৰ এই যোনটো যোনটো আপোনাৰ বিলাহী গাড়ী এইটোৰ ফিচাৰ গিলা অলপ অ', কৈ দিবা আপুনি ইয়াৰ টেকনলজি কি কি আছে এইটো অলপ
হয় হয়। বিলাসী গাড়ীত আগতে কি দেখিবলৈ পাইছিলো যে
উম।
মিউজিক ছিষ্টেমটো আগতে গাড়ীতে অহা নাছিলে, গাড়ীতে কোম্পানীৰ পৰা অহা নাছিল। মানে বাহিৰৰ পৰা কিনি পেলাহে লগাব লগা হৈছিল। আৰু কেমেৰা থ্ৰী ছিক্সটি কেমেৰা নাছিল।
অঁ হয়।
কিন্তু আজিকালিৰ গাড়ীত থ্ৰী ছিক্সটি কেমেৰা, ডিচপ্লে তাৰপিছত বিশেষ কৈ চেঞ্চৰ আমাৰ যে যোনটো গাড়ীত চেঞ্চৰ থাকে সেইটো বহুত
অ' হয়। হয়, আ আপোনাৰ আপোনাৰ মাতটো বেছি ভালকে শুনা নাই। আপোনাৰ মাতটো বেছি ভালকে শুনা নাই, আপুনি নেট থকা জাগাত থাকক।
শুনিলে নে?
হেল্ল অ শুনিছো এতিয়া বৰ্তমান শুনিছো, কৈ কবা আপুনি কবা।
তাৰ পিছ পা পাওঁ যে আগতে গাঁৱলীয়া অন অঞ্চল বা টাউন অঞ্চলতো মাটি কাটলৈ হলে বা ঘৰ বনা তললৈ হ'লে আগতে মাটিতো লাগিবই নহয় আমাক। আৰু মাটি কাটিবলৈ হলে আমাৰ মানুহ বহুত খিনিৰে দৰকাৰ হৈছিল মাটি কাটিবলৈ। কোদালেৰে বা কিবা সেইবোৰ বস্তুৰে কিন্তু আজিকালি কি জে চি পি ওলোৱাৰ পৰা টেকনলজি লৰ পৰা জে চি পি টেক্টৰ ওলোৱাৰ পৰা খুব কম দিনৰ ভিতৰতে বা খুব কম সময়ৰ ভিতৰতে আমি মাটি কটা টানা পুটা আমি সেইবোৰ দেখিবলৈ পাওঁ বহুত আগবাঢ়ি গৈছে।
অহ' হয় হয় হয় এইটোতো হয় এইটো জি চি বি টো, জি চি বি, জি চি বি অহাৰ পৰা এটা টেকনলজি বাঢ়াবলৈ আমি এ অহ ধৰিব পাৰো আৰু ন' আহ। আগতে এ, আগতে জিচি বি জি চি বি নাছিল ন' আমি বহুত টাইম লাগিছিল মাতা মাটি ফুটাৰ কাৰণে। এতিয়া জে চি পি আহাৰ পৰা আমাৰ বহুত সহজ হৈ গেইছি আৰু আপুনি ধৰবা পাৰে আগত আগতে আমাৰ অহ অঞ্চলত এ বাইকে নাছিল ন'।
হয় বাইক নাছিল।
উম' বাইক নাছিল চাইকেলো এখন দুখন নাছিল। অহ' দূৰ দূৰণি যাব পৰা হৈছিল অহ' হয়।
দূৰ দূৰণিৰ আগতে দূৰণি। হয়, দূৰ দূৰণি যাবৰ কাৰণে এতিয়া খুউব এ গাড়ী। বা মটৰ চাইকেল বিভিন্ন ওলালে আগৰ দিনত কি কৰিছিলে যে এখন গাঁৱৰ পৰা এখন ঠাইলৈ যাবলৈ হ'লে বা আলহী খাবলৈ যাব ল'লে আমি বিশেষকৈ একদম পুৰণা দিনত। এই কি বুলি কৈছিল জীৱ-জীৱ-জন্তুৰ আমি গাড়ী দেখিবলৈ পো-পোৱা গৈছিলোঁ। ঘো়ড়া গাড়ী গৰু গাড়ী। মহগাড়ী সেইবোৰ দেখিবলৈ পাইছিলোঁ আৰু যাৰ যাৰ সেইবোৰ গাড়ী নাছিল তেখেতসকলে ভৰিৰে খোজ কঢ়ি গৈছিলে।
হয়, এইটো হয়।
সেইবোৰ সেইবোৰ দেখাবলৈ পাইছিলোঁ।
হয় আহ ঠিকে আছে আপোনাৰ লগৰ কথা পাতি মোৰ বহুত ভাল লাগিলে আজি। আশা কৰো আৰু আপোনাৰ লগত পিছত কথা পাতিব পাৰিম। আহ এতিয়া টাইমো হ'ল আমাৰ।
হয়, হয়, হয়।
আপ, শুনা পাইছেনে আপ
হয় শুনা পাইছোঁ আপোনাৰ লগত কথা পাতি বহুত নজনা কথা আমি পাতিলোঁ বা বহুত নজনা কথা আপোনাৰ পৰা মই জানিলোঁ। সেইকাৰণে বহুত বহুত ধন্যবাদ আপোনালৈ।
আপোনাকো ধন্যবাদ থাকিল এতিয়া ৰাখিম ন'। ঠিক আছে ধন্যবাদ।